হেল্ল'।
আহ, কি কৰি আছা।
এ আছো এনেই আজৰি হয়
অহ। আছো দিয়া এ নই আমিও চ
তো কামখিনি কৰি লৈ বাদাম খালো।
হয় নেকি অ আজি অকন বতাহতটো মাৰি আছে যে আমিও মানে বাহিৰতে বহি আছো। তাকাকে অ'কন বৰষুণো ধৰি আছে।
অ বৰষুণ এজাক পৰিলে পিছবেলা।
অ, হয় নেকি আমাৰ এইফে নাই খালি অলপ ডাৱৰীয়া হৈ আছে। বৰষুণ
পিছবেলা কৰিলে বৰষুণ এজাক
মান বতৰটো ভাল লাগিছে ইমান গৰমতটো নাই গা পা ধুই অহাতে মানে অকন ভাল লাগিছে
মোৰ কালি ৰাতিয়ে। বাদাম অলপ ভাজিলোঁ, বালি দি ভাজি থৈ দিছো আজিয়ে খাইছো বহিবলৈ অলপ আগত নাই নাই। এই আমাৰ দেউতাহতৰ কৃষি গোট এটা আছে নহয়। গোটটোত আহিছিলে মানে বাদাম কৃষি গোটটোত আহি থাকে। কিবা কিবি বস্তু অ মানে কি হেৰি খেতি কৰিবলৈ। আকৌ খাবলৈ নহ অ আমি সেই তাহেৰা ৰুইছিলো অ কৃষি। তাৰপিছত আৰু ৰুইছিলোঁ অলপ অ এই খান্দি থৈছিলে অ খান্দি থৈছিলে।
নয়ব দাম অ অ ঘৰত কওঁতে হৈছে আৰু।
ভাজিলো ব। এ বালি দি এদিন ভাজিছিলো এনেই কেৰাহিতত অ এনে। কেৰাত ভাজিছিলোঁ নহয় ভাল নহয় টান হৈ যায় আৰু। কিবা তিতা তিতা নিচিনা লাগিলে।
অ মানে খালী কেৰাহীিত আৰু ভাজোতে তেনেকুৱা হৈছে ন মানে বালি দিয়াতো ভাল অ তেতিয়াতো ভাল হৈছে। মই ভাল পাও কিন্তু দেই সেইটো বদাম।
নে নাই বোলো ঠিক। তে ভয়ে ভয়ে কৰিছো যেনিবা। ভালেই হ'ল।
অ ভাল লাগে দিয়া ন নিজৰ ঘৰতে সেনেকুৱা বস্তুৱ এভাগ হলে। অহ এনে কিনি কিনি আনিহে খাওঁ উম কিনি আনি খাওঁ।
এই নদীৰ পাৰা মানুহ বিলাকেত তো বহুত কৰে। উ নলি পাৰত বালিত অ বালিত হয় মানে মাটিতলত অ মাটিত হয়। বস্তু যে কোমল মাটিতহে বাঢ়ি যাব বস্তুটো আৰু উঘলি এনেকে জোকাই দিলে মানে ধুনীয়াকে হেৰি হৈ যায় আৰু।
ধুনীয়া বেছি। টান মানে উঘালোতেও চাগে ভাল লাগে কাৰণ বেছি হেৰি নে বালি মাটি বালি মাটি যে হানে মানে সহজতে অ সহজতে ধুনীয়াকে উঘালি উঘালি অহা যাব। অ আমাৰ টান যে মাতি।
অ আৰু মানে ধুব লগা হৈছে বোকা বোকা নিচিনা হৈছে এনেই নদীৰ পাৰত যেনেক।
অ এনেইতো জোকাৰি দিলে অ জোকাৰি দিলে বালিটো যায়গে ভালে আছে এতিয়া ঘৰতে ধুনীয়াকে। কৰি খাই। ভালে লাগিছে চাই অ মইতো। তেনেকে আমি কিনি আনি খাইছো ন মই কিন্ত। কৰি পোৱা নাই দেই সেইটো।
এই মই আকৌ এই হেৰিবিলাক বেটাৰী বেটাৰীবিলাকে যে বেছি হেৰি কৰি থাকে যে। বেছি থাকে নহয় বেছি ভাজি ভাজি মানে দেখিছো যে তেনেকে অ সেইটো দেখিয়ে মানে তেনেকেই কৰিো অহ তেনেকেই কৰি চাইছো আৰু।
মানে কেৰাহত দি তাৰ পিছত বাদামটো তাত দি লৰাই দিছা মই কিছুমান দিছো নিমখ। দিওঁ ভাজে নি।
অ নিমখতো ভাজে নিমখতো ভাজে অ একো নাই নিমখৰ টেষ্ট ভিত মানে অ নিমখৰ হেৰিটো ভিতৰলে নাযায়। কিন্তু মানে লৰাবলে ভাল আৰু কম বস্তুত অ।
উ আৰু কি আহে মে দেউতাহঁতৰ গো। ত যে।
আহিছে আৰু এবাৰ আলু আহিছিলে আমি আলু ৰুইছিলো অ সেইবাৰে বহুত হৈছে আলু খাই খাইছো আকৌ ৰুইছো অ আলু আহিছে আকৌ হেৰি আহে কলা মাহ। এবাৰ কলামাহ আহিছিলে কলা মাহো পেলাইছিলো আমি।
সেইটো এটা মোৰ বহুত ভাল লাগে দেই এই গুড়াটো ক'লা মাহৰ মোৰ বহুত ভাল লাগে এইবোৰ।
অ সেই আলু অ এইবাৰ বা দাম আহিলে।
উম বা আদা হওক হালধি হওক অ আদা হালধি এইবোৰ ৰুলেও ন বহুত খিনি কিন্তু মানুহৰ তাৰ পৰাা লাভ হয়। তেনেকে এটা যদি এনেকে কৃষি গোট থাকে ন গোটৰ মানুহ খিনিটো ধুনীয়াকে
এই হেৰি মেচিনটো দিয়ে স্প্ৰেয় মেচিন যে সেয়াও দিয়ে
উম আৰু তুমি কিনি আনাতকৈ অ কিনি আনাতকৈ তেনেকে কৰি পেলা ন ওচৰ মানুখিনও এটা সুবিধা হলিয় আজিকালি ইমান মেডিচিন দিয়ে যিহেতু
অ অ নিজে আৰু আনি পেলাই খাই পেলালেও নহব হয় নিজে ধুনীয়াক
অ কৰিব লাগিব তুমি বিক্ৰী কৰিব লাগিব গোটতটো তেতিয়াহে চলিব গোটটোতো কিবা
আহি থাকে মাজে মাজেে আৰু এবাৰ হেৰি আহিছিলে মচুৰ দালি যে অ মচুৰ দালি মচুৰ দালি যে মই এই প্ৰথম মানে মচুৰ দালি খেতি দেখিছো ঘৰৰ মচুৰ দালি অ মানে আমি দোকানৰ পৰা যাই কিনি
কিনি খাও অ মচুৰদালিটো অ, মানে কি
তেলত দিছে ৰিকেলত যে দিছে দালি তেনেকুৱা অকণ ডাঙৰ ডাঙৰ মই প্ৰথম দেখিছো। মচুৰ দালি অ
ঠিকেই অ
আ সেইবাৰ কৰিছিলো বহুত খিনি ভাল লাগিছিলে অ এবছৰ খাইছো চো ঘৰৰ মছুৰ দালি
অ তাৰপিছত অ সেইবোৰে মানে আনি ঘৰত তেনেকে লগোৱা ন খেতি বাতি কৰে গোটৰ মানে কি হয় সকলো মানুহে তেনেকে মানে কি ভগাই লয় নে নে
অ মানে আচলতে ৰাজহুৱাকে কৰিবলৈ দিয়ে। কিন্তু, আমাৰ অ আমাৰ মানে গোটৰ মানুহ খিনিও এই ফিফা গাঁৱত আছে। আমি আকৌ পথাৰত আছো যে। অহা-যোৱা অসুবিধা, আমাৰ আকৌ আৰু সেইখিনি মানু মানুহৰ মানে হেৰি যে নকৰে যে ভালকে মানে
কি এ এনেকে অ, একেলগে কৰিব লগা হলে একে ডাঙৰ মাটি এটা লাগে।
অ, আৰু গোটেইখিনি কৰ্মীও হ'ব লাগিব।
অ, অ, অ।
আমাৰ আকৌ তাৰপিছত আমাৰ আৰু এজনে, এই দুজন লগ লাগি কৰিলে।
আৰু মানে এনেকে গাই প্ৰতি কৰিলে কি হয় বস্তুটো চবেই নিজৰটোত গুৰুত দিব বা নিজৰ খেতি খিনি ভাল হোৱাত গুৰুত্ব দিব। এনে ৰাজহুৱা কৰিলে আজি মই নাযাও, তয়ে যা তেনেকে কব ন। উ অ মোকে চাব দে, তমোক সি যাব দে আজি মই নাযাও মোৰ অসুবিধা। কিন্তু নিজে যেতিয়া অ খেতি এডৰা কৰিব তে নিজে গুৰুত্ব দিব লাগিব।
অ দুঘৰ মিলি কৰিলে আৰু।
অ।
দুঘৰ মিলি কৰিলে মানে লগ এটা হলেও
আৰু এইটো, এইটো ভাল লাগে মোৰ। দিয়া সেহেতি গুম ধান কৰে ন?
অ সেইটো বচ তো বাও আমি কৰি পোৱা নাই। বেলেগত কৰে অ।
অ, সেইটো এটা বস্তু ভাল লাগে। অ, ধুনীয়াকে হয় কিন্তু। ইমান মানে কি যেনেকে কৰা তোমাৰ তেনেকে হয়। ইমান অনিষ্ট নহয় বস্তুটো। অ, হবই। মই বহুত মানুহৰ সৈতে দেখিছো সহজত পাবই অ আৰু তোমাৰ এযোৰ পাতে দিয়াচোন কিমান ধুনীয়াকে ভাগ-ভাগ কে লাগি-লাগি গৈ থাকে হয়নে? বহুত ভাল লাগে সেইটো এটা বস্তু। তাকে এনেকে খেতি খিনি, অ সেইটো এটা কিন্তু অ অ, মাটি লাগে অ। তুমি এতিয়া খেতি-বাতি কৰা মাটি অলপ লাগিব। তাত তেতিয়া সেই খেতি তেনেকুৱা গোট এটা খুলিলে মানে তোমাৰ কি মাটি অলপ থ থাকিবই লাগিব। কাৰণ তোমাৰ ব্যক্তিগত যিনখিনি ভাগত যি গুটি পৰিব সেই সিনিটো তুমিও
অহ আৰু মানে কি গোটেই খিনিয়ে লগ নহয় নকৰিলেও
নকৰিলে অহ অহ অহ অহ মনে মিলাই মানে চবে উম মন পুতি কামটোত গুৰুত্ব অহ গুৰুত্ব দিব লাগিব ঠিকে দিয়া
লোকৰ ওপতে খোৱা হয় নে বহুত বেয়া হয় তেনেকুৱা হ'লে উম আৰু
এহ তই এ কৰিবি দে মই নোৱাৰো উম খেদিব লাগিব অহ তুমি ধুনীয়াকে জেওৰা -জপনা ধুনীয়াকে দিব লাগিব মাটিডৰাত মানুহ থাকিব লাগিব
সি পুৰা বেৰি দিছিলে, সি নেট পাৰ হৈও‌ আহে নেট চিঙি আহে
মই কিন্তু এইটো ব্যক্তিগত ভাৱে কৰাটোৱে ভাল পাইছো। দেই মানে এইটোত এতিয়া কি চব নিজৰ ব্যক্তিগত যেতিয়া গুৰুত্ব
অহ চবেই গৰু খেদিবও যাব বাহ গোটেই চাৰি ভালটো হয়েনে, বেৰ বেৰ চেৰ ঠিক কৰি চকু মাৰি থাকিব আৰু চব সময়তে
সেইকাৰণে মানে কিন্তু ভাল লাগিছে এইটো আৰু তেনেকে আহি থাকিলে নহ সেইবোৰ সুবিধা চৰকাৰৰ পৰাও যদি আহি থাকে তোমাৰ বেছি ট মানে নিজৰ অহ গোটেই সুবিধা খিনি আহিব খালি তুমি খেতি খিনি কৰি নিজে বিক্ৰী কৰি স্বাৱলম্বী হ'ব লাগে।
আৰু মানে কি খাই ৰুই মানে খে
অহ অহ অহ বিক্ৰীও কৰিলা তুমি নিজে খালাও ভাল বস্তু এটা এতিয়া যি সাৰ দিয়ে যি মে মেদিচিন এই খোপা‌ মানে চাবাচোন আজি আজি এনা বস্তু এটা কাইলৈ গেলি- পচি
উম একেবাৰে বেয়া হৈ যায় আমাৰ এই আলু অহ আলু কৰোঁতে আমাৰ মেডিচিন চেডচিন একো ওলিয়াই অনা নাই নহয় আলু
আৰু ঘৰৰ চাবা অহ ঘৰৰ চাবা চোন তুমি বেঙেনা টো খাবা এই ভাত
আমাক এই ভাত কেৰেলা কিনি আনিলে সেইদিনা পিটিকা কৰিলে খা নাই নাযায়।
নৈযা আৰু লগতে যাব আজি আনিব অ কালি পকিয়ে যায়। উম, ভাহমাহ পাশতে তেজটো নহয় মানে
ঘৰৰ মানে এটা দুটাকে লাগি আছে অ আৰু বেছি বৰষুণ পৰিলে নালাগে যে। এইকেইদিন বেছি বৰষুণ যে, বেছি বৰষুণ ফোন কৰিলেও নালাগে যে বস্তু সেইবিলাক সেইকাৰণে কিনি আনিলে হেৰি ন। উহ উতি খাই নাযায়।
সেই ঘৰতে অলপ দুই এজোপা লগাই লৈ নিজে মানে ঘৰত তুমি বিক্ৰী বাবে নহলেও নিজে খাবলৈ দুটা এটা কিবা ওলাই থাকিলেও উম খালি তুমি এনে দালি চেনি খিনি ধুনীয়াক তেল এ খিনি আনি যদি সেই বিশেষকে মানে এই শাক পাচলি খিনি জনী তুমি ঘৰত পোৱা নহয়। বহুত সুবিধা আৰু নিজৰ শৰীৰটোৰ কাৰণে বিশেষ কে লাগে তোমালোকৰ ভালে দা এতিয়া খেতি বাতি কৰি থাকে দেউতাহঁতে ন ওলাইয়ে থাকে, কৰি আছে অহ আমাৰহে অলপ অসু মানে অসুবিধা দিওঁতে তা অলপ অসুস্থ যে'।
অ, ভোত জলকীয়া ৰুইছানে?
অ বেঙেনা আৰু জলকীয়া ৰুইছো মানে ভোত জলকীয়া নহয় এইটো,
ভোত জলকীয়া। এইৱাও কিনি আনা। এ ভোত জলকীয়া যে সেয়াকে পকা উ টি কেইটামান ধুনীয়াকে জৰাই পেলাই
দিলে হৈ যায় অহ। এইবাৰ খালি অমিতা মানে, অমিতা কিন্তু এইবাৰ আমাৰ মানে কেইবা জোপাও হৈছে দেই। এ সোপা মান মানে কি হৈছে আমি, পুৰৰ অমিতা এটা খাওঁতে, সেই গুটিবোৰ মানে চত তিয়াই দিলো নহয় গোটেই পুলি উঠি আহিছে এতিয়া
অ--হ
বাৰু দিয়া ন ভালে আছা নহয়, হ'ব দিয়া অহ', অহ', উহ। হ'ব দিয়া।